শুনিছা? অ' আছো কি কৰিবা আৰু মোবাইলকে চাই আছো। ৰ'বা, তুমি কি কৰি আছা?
মইও সেই একে মোবাইলে চাই আছিলো। ভাত খালেনে নাই?
খালো খালো, তুমি খালা?
অ' মই ভাত খালো ৰ'ব সেই মানে আজিকালি আপুনিও মোবাই অ' মই খালো ভাত খালো শুনিছে ন? শুনিছেনে অ' শুনি আছো আপোনাৰ। মই ভাত খালো ৰ'ব অ'।
অই। পিছে এনেইনো আৰু কি কৰিম বহি মোবাইল য়ে চাই আছো আজিকালি যেন মোবাইলতটো নহ'লে। যেন আধৰুৱা হয়, লাগে যেন ঘৰৰ এটা সদস্য নাই তেনেকুৱা লাগে নে কি কোৱা।
সেয়ে সেনেক সেনেকুৱাই হৈছে আৰু আজিকালি চবেই মানে মোবাইলটোতে মানে লাগি থকা হৈছে নিজেও দিয়কচোন আমি ম
অ' নিজেও হয়, হয়, ল'ৰা ল'ৰা ছোৱালী লি হওঁক বয়োজেষ্ঠ্য জন আজিকালি মোবাইলটোৱে বেছি প্ৰিয় বা গুৰুত্ব দিয়ে তেনেকুৱা হৈছে হয় নে?
সেয়ে আৰু মোবাইলে মানে আচল মতে কি হয় এটাৰ ৰুমত মানে আমাৰ পৰিয়াল গোটে বহি থাকিও মানে চবেই নিজৰ নিজৰ মোবাইলটোহে মানে লাৰি থাকে মোবাইলটোহে চিট থাকে সেই ছ'চিয়েল মাধ্যম উম, উম, মাধ্যমত হেৰি চাব। অ' ভিডিঅ' চিডিঅ গেম খেলিব ল'ৰা ছোৱালী বোৰে সেয়ে কৰি থাকে সেনেকুৱা সেনে সেনেকুৱা হোৱা আচলতে আমাৰ মিলা প্ৰীতি যিবোৰ কমি গৈছে, কাৰণ আগতে চাবচোন আ আজিকালি ল'ৰা ছোৱালী বোৰে মানে ধৰক এতিয়া এনে মানে হেৰি টাইমত এ একো কৰিব নাথাকিলে বা গৰম বন্ধতে এতিয়া আপোনাৰ মোবাইলে চাই থাকিব কিন্তু আগতে আমি কি কৰিছিলো। আমাৰ বহুত বন্ধু বান্ধৱী আছিল আমি বাহিৰত বি বিভিন্ন ধৰণৰ হেৰি খেলিছিলো, খেলা খেলিছিলো। কিন্তু আজিকালি ল'ৰা ছোৱালীবোৰৰ সেইবোৰ নোহোৱা হৈছেচোন।
শুনি আছে নে, শুনিছে নে মোৰ মাত
হয়, হয়, হয়, হয়, তুমি একদম ঠিক কথা কৈছা। আৰু আচলতে কেনেকুৱা হয় জানা যেন মোবাইলটো কাৰণে বহুত অসুবিধাও হৈছে আৰু কিছুমান আচলতে সুবিধাও হৈছে। মানে অসুবিধা কেনেকুৱা চাবাচোন মোবাইলটোত ইমান গুৰুত্ব দিয়ে যেন ধৰি লোৱা আমাৰ ঘৰলৈ এজন আলহী আহিছে। যেন আলহীজনৰ লগত বা কিবা এটা কথা পাতিব লাগে, সেই গুৰুত্ব বিলাক আচলতে নোহোৱা হৈ গৈছে যেন ইজনে সিজনৰ প্ৰতি মৰম স্নেহবোৰ যেন নোহোৱা হৈ পৰিছে, আচলতে। তেনেকুৱা আচলতে সেনেকুৱা হ'ব নালাগে আৰু তুমি চাবাচো আগতে ল'ৰা ছোৱালী আমাৰ আমি আমি সৰুৰে দিনত আৰু গৰম বন্ধ দিলে ধৰি লওঁক। মামা ঘৰত যাম, পেহীৰ ঘৰত যাম, তেনেকুৱা আছিল। কিন্তু আজিকালি ল'ৰা ছোৱালী বিলাক আচল তেনেকুৱাকৈ নকয় আচলতে ঘৰতে যে মোবাইলতটো চাই থাকিবই পাৰে নে কি কোৱা।
হয়, আপুনি একদম ঠিক কথা কৈছে। সেয়ে আৰু আজিকালি মানে ল'ৰা ল'ৰা ছোৱালীবোৰে মানে খেলা ধূলাও পাহৰি গৈছে আৰু মোবাইলটোৰ কাৰণে মোবাইলটোতে গেম খেলি থাকিব। আৰু সেইকাৰণে মানে চাবচোন দিন ভৰ মানে ল'ৰা ছোৱালী বোৰে মানে সেই মোবাইলতে লাগি থকা কাৰণে বহুতৰ আজিকালি সৰু বয়সতে চকুৰ দি প্ৰব্লেম মানে হেৰি হৈ থাকে।
হয়, হয়, হয়, তুমি চাবাচো তুমি একদম ঠিক কথা কৈছা। তুমি চাবাচোন আগতে আমাৰ আইতাহঁতে শাল বৈছিল, শালত গামোচা লগাইছিল, বা কাপোৰ লগাইছিল। তেওঁলোকে কিন্তু চশমা পৰিধান কৰা নাছিল, কিন্তু আজিকালি ল'ৰা ছোৱালীয়ে কম বয়সতে যেন চশমা পৰিধান কৰিব লগা হৈছে হয়নে।
আপুনি একদম ঠিক কথা কৈছে। এতিয়া ধৰক আমি আগতে গৰম বন্ধ দিলে। আমি আইতাহঁতৰ ঘৰত গৈছিলো। আইতাই আমাক সাধু কথা কৈছে। কিন্তু আজিকালি সেইবোৰ নায়েই আৰু, এ হেৰি কৰে, ল'ৰা ছোৱালীবোৰে গৰমবন্ধত বেলেগ বেলেগ বাহিৰত ফুৰিবলৈ যায়, ফোনত এই ফটো উঠে, চচিয়েল মাধ্যমত সেইবোৰ আৰু দিয়ে, সেই আজিকালি মানে সেইয়েই হৈছে আৰু।
হয় হয় আৰু ঘৰত, হয়। তুমি একদম ঠিক কথা কৈছা। কিন্তু তই চাব গ'লে কিছুমান কিন্তু আমাৰ সুবিধাও হৈছে আচলতে। কেনেকুৱা সুবিধা হৈছে, তুমি চাবাচোন। আজিকালি ধৰি লোৱা, হোৱাটছপ হওক, ফেচবুক, ইনষ্টাগ্ৰাম সকলোৱেই ব্যৱহাৰ কৰে, তাৰফলত এনেকুৱা হৈছে ফেচবুক
এনেকুৱা হৈছে যেন, আমাৰ কাৰণে এটা ইনকামৰ পথ আচলতে, তেনেকুৱা হৈছে। বহুতে কিন্তু ফেচবুকৰ দ্বাৰা এখন ঘৰ চলাই আছে, তেনেকুৱা আমাৰ আচলতে আমি দেখিবলৈ পোৱা গৈছে, এই তুমি চাবা দেৱলতা হওঁক তেনেকুৱাকৈ বহুতেই কিন্তু বহুত কাম কৰি আছে, তাৰফলত কিন্তু এনে কুৱা হৈছে, ধৰি লওক, ঘৰত কিছুমান নিবনুৱা ল'ৰা ছোৱালী আছে, উঠি অহা প্ৰজন্ম আৰু তেওঁলোকেও কিন্তু এনেকে সামাজিক মাধ্যমৰ দ্বাৰাই কিন্তু আগবাঢ়ি যাবলৈ ধৰিছে আৰু আজিকালি চাবাচোন আমি বহুতো এপ ব্যৱহাৰ কৰো, মিছো হওঁক, ফ্লিপকাৰ্ট হওঁক, এই এমেজন হওঁক তাৰফলত কেনেকুৱা সুবিধা হৈছে যেন, আমাৰ ঘৰতেই ধৰি ল' নিবনুৱা ল'ৰা আছে, তেওঁলোকে ডেলিভাৰী কাম কৰি হলেও ঘৰখন কিন্তু পোহপাল দি আছে, নে কি কোৱা?
উ আপুনি একদম ঠিক কথা কৈছে, সেইয়াই আৰু আজিকালি মানে কিছুমান থাকে, কিছুমানৰ প্ৰতিভা থাকে ধৰক, এতিয়া কিছুমানে গীটাৰ বজাব জানে, ছবি আঁকিব জানে, সিহঁতে ধৰক এতিয়া আমাৰ এনে আমাৰ মানে সমাজখনত ভালকে মানে হেৰি নাপায়, কিন্তু এতিয়া ধৰক, অ', মানে চচিয়েল মিডিয়াাবোৰত এতিয়া সিহঁতে সেইবোৰ প্ৰচাৰ কৰি কিনে সিহঁতৰ মানে পইচাও আহে আৰু সিহঁত মানে জনপ্ৰিয় হৈ যায়। অ', সেইবোৰ আপুনি ঠিকেই কৈছে আৰু ধৰক এতিয়া যেনেকৈ মানে এতিয়া মোবাইলৰ কাৰণে কি হৈছে? আগতে আমাৰ কি চিঠি আছিলে ন'। সেই চিঠি চিঠিখন মানে পঠাবলৈ, কিবা কৰিবলৈ, কাৰবা এটা খবৰ লবলৈ মানে বহুত দিন লাগি গৈছিলে, কিন্তু আজিকালি ধৰক, আমি গুৱাহাটীত বহি কিনিয়েই ধৰক, ক'ৰবাত বহুত দূৰত মানে আমেৰিকাত আমি ধৰি ল'লো, তাতে বহি থকা মানুহজনেও মানে কথা পাতি মানে মানে খবৰ চবৰ ল'ব পাৰো, আৰু মানে সেইকে আৰু মানে সেই আৰু, ধৰক এইয়া, আমি ধৰক, একবাৰ মানে ফুৰিবলৈ ওলাইছোঁ ধৰক, অ', ক'বাত ফ যাব উলাওতে মানে এতিয়া আমি তাতে, মানে আগতীয়াকৈ আমি তাতে মানে হোটেল বুক কৰি থ'ব পাৰো, বা আমি কোনখিনি, কেনেকুৱা জাগাত যাই আছোঁ, সেই জাগা খিনিও আমি গুগলৰ দ্বাৰা চাব পাৰোঁ। সেইবোৰৰ সুবিধা হৈছে দিয়ক, কিন্তু, অ', হয়। আপুনি যে ক'লে মানে, এইয়া মিছ', ফ্লিপকাৰ্ট সেইবোৰ আপুনি ঠিকেই কৈছে, আমি মানে আমাৰ মানে আমাৰ আজিকালি ব্যস্ততাৰ মানে, মানে জীৱনত, এতিয়া ধৰক মানে টাইম বোৰ আমাৰ কমি গৈছে, কিন্তু এতিয়া চাবচোন এইয়া ব্লিংক ইট বুলি যে এপটো আছে, চৰকাৰে সেইটো বন্ধ কৰি দিলে। কাৰণ চাব হা, তাতে যিকোনো বস্তু মানে, যেতিয়াই মানে দহ মিনিটতে মানে হেৰি, ডেলিভাৰী হৈ যায়। সেইটো, সেইখিনি ক্ষেত্ৰত কি হৈছে? আমাৰ কিছুমান ফুট ফাটৰ কিছুমান দুখীয়া মানুৰ কিছুমান দোকান আছে, কিবা আছে সেইবোৰৰ পৰা মানে আমাৰ হেৰিটো নোহোৱা হৈছে, বিক দোকানৰ বি ক্ৰী পাতা নোহোৱা হৈছে, সেইবোৰৰ কাৰণে। সেইকাৰণে এতিয়া মানে ব্লিংকিতটো মানে বন্ধ কৰি দিয়াৰ বাবে, আপুনি কি ভাবে? সুবিধা হৈছে নে অসু
হয়, হয়, হয়, একদম। একম কথা কৈছা, আচ সুবিা মই ভাবো আৰু তুমি চাবা আজালি এপবোৰত বস্তুুৱে উপলব্ধ হয়। তাৰ ফলত এনেকুৱা হৈছে, সৰু ধৰি লোৱা দোকানী বিলাকৰ যে যেন তেওঁলোক গ্ৰাহক নোযোৱা হৈ গৈছে, যেন অনলাইনত। অৰ্ডাৰ দিয়ে, সকলোবোৰে আনে তাৰ ফলত কিন্তু বহুতো তাৰমানে অজুহাত হৈছে কেনেকুৱা ঘৰখন চল দিগদাৰ হৈছে, তেনেকুৱা আচলতে আমি দেখিবলৈ পাইছো। আচলতে শুনিছো বাৰু। ত' তুমি চাবা আজিকালি সকলো বস্তু এপতে পায়, আমি এপত অৰ্ডাৰ কৰি আনো তাৰ ফলত কিন্তু আমি মানুহবোৰ কিন্তু কিছুমান, কিছুমান হাতত এলে হুৱা হৈ পৰিছো কেনেকুৱা হয়। অৰ্ডাৰ দি লওঁ। কিন্তু আমি বজাৰত নোযোৱা হৈ গৈছো। কিন্তু এপত অৰ্ডাৰ দিলে কি হয় জানা ধৰি লও কিবা অলপ বেয়া আহিলেও, আমি ৰাখি থৈ দিব লাগে। কিন্তু বজাৰত গ'লে এনেকুৱা হয় যে আমি ভালৰ ভাল খিনি, বাচি বাচি আনিব পাৰো বা এজন, দুজন লগ বন্ধুৰ লগত কথা পাতি অলপমান মনটো ফূৰ্তি হয়। হয়, নে, নহয় কোৱাচোন তুমি?
হয়, আপুনি একদম ঠিক কথা কৈছে, আচলতে সেইয়ে আৰু চব বস্তুৰে ভাল বেয়া দুটাও থাকে। দিয়কচোন এই সেনেকেই আৰু ইণ্টাৰনেটটোৰো মানে ভাল বেয়া দুটাও আছে আৰু।
হয়, হয়, তুমি একদম ঠিক কথা কৈছা আৰু চাবা ভাল বুলি কবলৈ গ'লে এই যেতিয়া কৰণাৰ সময়ত ল'ৰা, ছোৱালী বিলাকৰ যেন শিক্ষাৰ ক্ষেত্ৰত অন্ধকাৰ নামি আহিছিল। সেই ক্ষেত্ৰত কিন্তু অনলাইনত দ্বাৰ ইটাৰনেটৰ দ্বাৰাই কিন্তু ল'ৰা, ছোৱালী বিলাক বহ পিছ, পৰি ৰব লগা নহ'ল। বাই, গল অনলাইন ক্লাছ ওলাইছিল নে কি কোৱা সেইটো এটা সুবিধা হৈছে, হয়নে।
আপুনি একদম ঠিক কথা কৈছে আৰু কেৱল মানে কৰোণাৰ সময়তে নহয়। এতিয়াও দিয়কচোন বহুত মানে সেনেকা দুখীয়া শ্ৰেণীৰ মানুহ বোৰে মানে কি মানে হেৰি কিছুমান মানে এতিয়া ধৰক টিউচনেৰে ফিজ হওঁক বা কচিঙৰে ফিজ হওক সেইবোৰ মানে এফৰ্ড কৰিব নোৱাৰে ত' সেইকাৰণে কিহত এই, এতিয়া ধৰক মোবাইলৰ পৰাই পঢ়ি গুগলৰ পৰা চেট জি পি টিৰ পৰা মানে এয়াই ওলাইছে, আজিকালি বহুত বা ইউটিউবৰ পৰাই পঢ়ি কিনে সিহঁত তেওঁও মানে আজিকালি বহুত টপ কৰে উত্তীৰ্ণ হয়।
তুমি একদম ঠিক কথা কৈছা। হয় আৰু কেনেকুৱা আৰু কেনেকুৱা হয়, জানান। আৰু চাবাচো তুমি আজিকালি স্কুল বিলাকতো গ্ৰুপ খুলি দিছে তাৰ ফলত এনেকুৱা হয়। আজি ল'ৰা, ছোৱালী কিবা এটা অসুবিধা হৈছে স্কুল যাব পঢ়ি নাই, সেই গ্ৰুপতে কিন্তু দি দিয়ে, সকলোখিনি বা আজি কি পঢ়াইে সেইখিনি কিন্তু আমাৰ সুবিধা
হেতোন আপুনি একদম ঠিক কথা কৈছে।
হয়। আৰু, আৰু কি হয় জানা আৰু চাবাচোন আমি ধৰি লোৱা এই আমাৰ আত্মীয় বা এজন বাহিৰত আছে, আমিতো তেওঁক লগ নাপাওঁ, ধৰি লও ফোন কৰিলো ভিডিঅ' কলত কথা পাতিলো। বা তেখেতলে কিবা পঠিয়াব লগা হলে আমি ইন্টাৰনেটৰ দ্বাৰাই আমি কিবা পঠিয়াব পাৰো, হয়নে সেইটো কিন্তু সুবিধা হৈছে।
হয়, আপুনি একদম ঠিক কথা কৈছে, সেয়ে আৰু আমি আচলতে চব বস্তু ভালকে লিমিতত চলাব লাগে, তেতিয়া আমি আচলতে ভাল খিনি বেছিকৈ গ্ৰহণ অলমান বেয়াখিনি অল এৰাই চলিব কাৰণ আজিকালি চাবচোন, চচিয়েল মাধ্য মাধ্যম বোৰতে এয়া সামাজিক মাধ্যম বোৰতে আজিকালি বহুত ভুৱা বাতৰি ওলাই। সেই মানে সেই মানে বাতৰিবোৰ মানে মানে মিছা বাতৰিবোৰৰ কাৰণে বহুতে মানে চুইচাইড কৰি লয় বোৰে বহুত তেনেকুৱা অঘটন মানে ঘটনা ঘটি থাকে সেইকাৰণে মানে সেইবোৰ আমি মানে মানে সেইকাৰণে সমাজ সামাজিক মাধ্যমত ওলোৱা সকলো কথাই মানে কি মানে বিশ্বাস কৰি ল'ব নালাগে প্ৰথমতে আগতে চালি জাৰি চাব লাগে কিন্তু
হয়, হয় তুমি একদম ঠিক কথা কৈছা আৰু কেনেকুৱা হয় জানা? সলোৱে যিটো আজিকালি কেনেকুৱা চকুৰ প্ৰব্লেম দেখা পোৱা গৈছে। সেইটো আচলতেই অভিভাৱকে অলপ গুৰুত্ব দিয়া উচিত আৰু চবা আজিকালি ভাত খালে ল'ৰা, ছোৱালী মোবাইল নোহোৱাকৈ ভাতে নাখায়, সেইটো আচলতে আমাৰ কাৰণে বেয়া হৈছে, আচলতে কাৰণ চকুৰ কম বয়সতে ল'ৰা ছোৱালীবিলাকৰ দিষ্ট শক্তি হেৰুৱাই পেলাইছে, কেনেকুৱা হৈছে নেকি কোৱা।
হয় আপুনি একদম ঠিক কথা কৈছে বাৰু আজিলৈ এইখিনিতে সামৰিছোঁ। আমি আকৌ পিছত কথা পাতিম।
তোমাৰ লগত কথাখিনি বহুতো শিকিলো আচলতে ভাল লাগিল তোমাৰ লগত কথা পাতি আশা কৰো তুমিও নিশ্চয় ভালে পালা চাগে, মই আজিলৈ এৰিছো ধন হয়। আজিলিলৈ ধন্যবাদ দে এৰিলো।